হেলো!
অ'
কি কৰি আছা?
এয়া এ পাছফালে বহি আছো।
উম, গৰম কেনেকুৱা তাত?
এ বহুত। তাত?
ইয়াতো বহুত থাৰ্টি ছিক্স ডিগ্ৰী চেলচিয়াছত দিছে।
অ'।
কোন কোন বহি আছ?
ভন্টি আছে মই আছো ছোৱালী আছে।
উম।
তাই যে
চাহ দি আছে বাৰু বহি আছো বতাহ মাৰি আছে।
উম ৰ্থাটি ছিক্স দিছে আজি থাৰ্টি ছিক্স যদিও তোৰ মানে এনেকে দিয়ে নহয় মানুহ খটম হৈ থাকিবচোন।
অ'।
অসমত মানুহে নাথাকিব।
তাকে।
ত' এতিয়া হাই প্ৰেচাৰ থকা মানুহখিনি চাফাই হৈ যাব ইমান গৰমত।
তাকেহে।
ইমানে ৰ'দ দিলে খেতিক উম, ইমান-ইমান হেৰিত বোলো ৰ'দ দিলে খেতি কেনেকে কৰিবি আৰু।
তুমি নোৱাৰা নহয় পানী শুকাই গৈছে।
উম, পানীটো শুকোৱাতটো শুকুৱাই প্লাছ তই পথাৰত ত থাকিব নোৱাৰিবি।
উম।
বেমাৰ হ'ব।
একে। গ গৰমতটো মানে হৈছে এনে ৰ'দ চ'দ আজিকালি, গছ - চছ নাইকিয়া হ'ল বতাহকো নাই চাহ কন নাই।
সেইটোৱে চব গছবোৰ থহি মহি কাটি দিছে আৰু মানুহে। এতিয়া মানুহে, মানুহে যেতিয়া কাটিছে কাৰণেতো এতিয়া ফলটো পাবই লাগিব আমি।
সেইটোৱে মানুহে নিজৰ ফল নি নিজে হেৰি কৰে আৰু।
উম। তহঁতৰ কিমান আছেগে মাটি?
আমাৰ আৰু মানে এদৰা থাকিলে।
মাত্ৰ।
মাত্ৰ, হৈ গ'ল বাকীবোৰ ৰুই।
কেলে থলি নো সেইদৰা, লগতেনো ৰুই আহিব লাগিছিলে।
হেৰি হ'ল আকৌ, পানী নাইকিয়া হ'ল যে সেইটো কাৰণে।
পানী নাই, তেনেকেই অ তিঙ এটাত পানী ঘৰ পৰা লৈ যাব লাগিছিলে, তাৰ পৰা চতিয়াই চতিয়াই ৰুই থৈ আহিব লাগিছিলে।
অ কবলৈ সহজ। ডাঙৰ মাটি
ডাঙৰ মাটি। বেলেগৰ মাটিৰ পৰা পানী চুৰ কৰিব লাগিছিলে।
হেই।
তোৰ এতিয়া সেইদৰা মাটিৰ কাৰণে তো এতিয়া ইমান দিন লাগি যাব নহ
লাগক আৰু উপায় নাই নহয়।
তই ৰুব যাবি নেকি?
অ নগলে হ'বনে আমি গাঁৱলীয়া ছোৱালী হৈ।
ৰুব জান জানো গাঁৱলীয়া ছোৱালী হৈ?
জানো, ৰ ৰুব জানো। ৰুব জানো, চব কৰিব জানো।
কি কৰিব জান?
তাত ববলে জানো, ফুল বাচিবলৈ জানো, ভাত বনাবলৈ জানো। আউ কি জানিব লাগে আউ?
কঠীয়া কিমান ডাঙৰ হলে, তুলিব লাগে সেইটোয়ে কচোন বাৰু?
কঠিয়া এটা কিমান ডাঙৰ হয় এতিয়া সেইটো কেনেকে জোখ ল'ম বাউ?
এ এটাতো হিচাপ থাকে ন।
উম মানে দ হলেতো, দীঘলে লাগিব। এনে বাম হলে এহাততকে বেছি লাগিব আউ।
উম।
তাকে।
ম আমাৰ বহুত আছে।
অ কিমান আছেগে?
ছবিঘা মান আছে। কি কৰি আছ খোচুং খাচং কিবা মাত আহি আছে।
অ এ ছোৱালী
কি কৰি আছ নো?
বহি আছিল আমাৰ লগত ঘৰলে গৈছ গ'লগে ঘৰলে।
ছোৱালী নহয়, তই কিবা কৰি আছ।
মই একো কৰা নাই মই বহি আছো। ছোৱালী মোৰ গুৰিত আহি হেৰি কৰি আছিল হি কাণৰ ওচৰত।
উম।
ললিপপ এটা দিছে খাই আছো।
কি?
ছোৱালীয়ে মৰটন এটা দিছেহি বোলো।
এই গৰমত ঠাণ্ডা আনি খা আৰু।
পইচাই নাই।
উহ পইচা নাই, মালিক মানুহ হৈ আছে পইচাই নাই।
এ একো মালিক হোৱা নাই অ। নাই আজি ৰিচাৰ্জ কাটিলে, ৰিচাৰ্জ ভৰালো।
কাৰ কোনে?
উম।
কিমান ভৰালি?
থ্ৰী হাণ্ড্ৰেড।
ভৰা তিনিশ টকাই ভআ, মোৰ পইচা থাকিও মই দুশ চল্লিছ টকাই ভৰাওঁ।
তোমাৰ পইচা থাকিও নাই।
অ। আজি মাংস খাবি নে মাছ খাবি?
মাছটো খালোৱে দেখোন কালি।
আজি মাংস খাবি?
জানো কি কওঁ।
পইচা দিয়া নাই জানো?
উম দিছিলে বাও।
আৰু সেইটোত থৈ দিবি সাঁচি পেলাই।
মাছ খালোৱে আকৌ মাংস খাবগে লাগেনো।
দে মোক দি দিবি গোটেইটো।
নিদিও, নিদিও।
কি পঞ্চাছ টকা এক্সপাৰ নি খাবি তেতিয়া আকৌ। জানোৱে মই সেইটো কৰিবি। নাই, নাই তই স্প্ৰাইট এটা আনি খাই দে আজি।
নহ'ব নাখাওঁ।
তই থৈ দিলি তই যদি গৰমত ইমান গৰমত ঠাণ্ডা খাই জিয়াই
গৰমত সেইবোৰ স্প্ৰাইট খোৱাটো ভাল বুলি ভাবিছা নি? এইবোৰ বেয়া বস্তু।
বেয়া বস্তু হ'লেওতো খালে অকমান শান্তি পায় না।
নাপায় একো শান্তি নাপায়।
কোনে জুনুকা বজাই আছে?
জুনুকা? জুনুকা নাই।
শালিকি আহ গছৰ চৰাই মাতি আছে।
উহ। আমাৰ এইফালে এতিয়া চৰাই এটাও নাই।
চৰাইনো থাকিব থাকিবনো ক পা? গছ আছে জনো? গছে নাই।
উম যি কিজোপা গছ আছে সেইকেইজোপাত চৰাইকিটা নাথাকে। চব এই কৰুৱা সোপা আছে আমাৰ ইয়াত। বাঙালী সোপা। চব গুলটি লৈ লৈ শালিকা, ঘনচিৰিকা চব খাই পেলায়। সেইকাৰণে এতিয়া চৰাই নাইকিয়া হৈ গ'ল।
সেইটোৱে আকৌ।
তহঁতৰ ফালে
আগতে কিমান চৰাই, উম।
তহঁতৰ ফালেটো আছেই। আমাৰ ফালে তাকো নাই। তহঁতৰফালে মাতে শুনিছো এতিয়া, আছে চৰাই।
অ।
আম ভাগটো তাকো এটা নাই।
আ তাকে আগতেটো শালিকি কিবা চোতালত ভৰ্তি হৈ থাকে। আজি-কালি নাই।
উম, শালিকি নেদেখা মই ডেৰ বছৰ মানে হ'ল।
অ।
আগতে ঘনচিৰিকা বাহ ধৰে আমাৰ হেৰিয়ত বচাঙত চানচটত, এতিয়া নাই।
উম।
অকলতো দেখো মই বোৱাৰী পথাৰত ভাল পাব গোটেই জাক জাক বগলী সোপা দেখো আৰু।
আজিকালি নাইকিয়া হল আৰু ধুম মিউজিক আহিলে আৰু একোৱে নাইকিয়া হল।
চব শিকাৰ দিয়ে খাই খাই পেলাই আৰু
উম উ উ
কি টেষ্ট পাই জানো সেইবোৰ খাই?
নাজানো অবে।
এই গৰমত মাংস খাব নালাগে ব্ৰইলাৰ মাংস।
উম উ উ বেয়া।
ব্ৰইলাৰটো বহুত বেয়া গৰমত।
বেয়া উম উম উ
এনে ব্ৰইলাৰটোৱে গৰম না।
তাকেই তো।
মৰম। ত তোৰ আজি তোৰ আজি ভাদেল লতা আনিছিলোঁ মানে তোৰ হেৰিটা দেৰ কুইণ্টেল আনিছোঁ। গম পোৱা নাই।
অ অ অ ডাঙৰ ডাঙৰ নে।
ফাৰ্মত থাকি যোৱা ব্ৰইলাৰ লেঙুৰা-ভেঙুৰা। বিকলাংগ ব্ৰইলাৰবোৰ।
উম উ উ।
সেইসোপা আনিছে আৰু সোপা গোটেই মেডিচিন এসোপা লৈ আহিছে গ গুলি গুলি গুলি খাই থাকে তাৰপৰা ডাঙৰ হয় সোনকালে আৰু খাই লৈ মানুহৰ বেমাৰ।
হুমহু।
মানে ব্ৰইলাৰ খালে কোনটো খাব লাগে গম পাওঁ।
কোনটো?
লেগটো লেগটোও আনিবি।
অঁ অ অ।
লেগটোত ইমান মানে বীজাণু নেথাকে।
উচ অ অ অ। ক
উম উ।
ক
চবে আছে নে মানুহ আছেনে ঘৰত।
উম উ উ মানুহ ঘৰতে আছে।
মটন তেনেকে চুপিছে নে খাব নোপোৱা গোটে চাউন্ড ইয়ালৈকে আহিছে।
ইস্ অ অ অ অ। ললিপ।
উম উ উ! ললিপপ চুপি চুপি সেইটোকে এ এ লৈ থাক।
উম উ উ! মই মানে মটন খাই বেয়া পাওঁ এ চোৱা ছোৱালীয়ে জোৰকে দি থৈ গৈছে।
এক্সপেৰিয়েন্সটোকে লৈ থাক ললিপপ খাই খাই।
অ অ অ, মটন খাই বেয়া পাওঁ মানে ছোৱালীয়ে দি থৈ গৈছে।
উম উ উ!
আমাৰ যে দুৱাৰমুখৰ যে ৰাস্তাটো। ফৌৰলেন আহিছে নহয়।
ক'ত যোৱা নো।
আমাৰ মাটি যে আছে আমাৰ আগফালৰতো।
ইয়েছ, সেইটোতো ফৌৰলেনে আহিছে ন সেইটোতো কেতিয়াবাই কলে ন হিমন্ত বিশ্ব শৰ্মাই।
উম উ উ!
দুহেজাৰ চৌবিশ চনতে গলে এইটো ফৌৰলেন হব বুলি। তোৰ লখিমপুৰৰ পৰা তোৰ হা
উম উম উম ক
লখিমপুৰ পৰা তোৰ বঙাল মৰা হৈ এনেকে মানে তোৰ লখিমপুৰৰ পৰা লালুক দি হৈ বঙালমৰা দি হৈ এনেকে হৈ নাৰায়ান পুৰ হৈ গহপুৰ হৈ এনেকে যাব।
অ অ অ অ।
তহঁতৰ মাটি গুচি যাব অলপ।
জানো কি হয় আৰু।
তোমাৰ পৰা মানে হে ৰাস্তাটো কাষত নাই জানো?
অ
অ তেতিয়া পইচা পাবি আৰু লাখ টকা এটা।
উম জানো কি হয়।
এ ফৰলেনটো আমাৰ ফালে বনাইছে এতিয়া যাৰ যাৰ বাঢ়ি যাব এতিয়া বেয়া পাইছা পাব নহয়।
উম।
সিহঁত লাভেই লাভ তহঁৰ এতিয়া পাবি কেটাকামান ক'ব লাগিব।
তাকে ভাল কামেই কৰিছে বাৰু। ভাল কামেই কৰিছে বোলো বিজেপি চৰকাৰে।
ভালকে মানে এইটো ফৰি হ'লে বহুত ভাল হয় তাত মানে বহুত বাইক একচিডেন্ট গাড়ী একচিডেণ্ট হৈ থাকে। এইটোৰ মানে ডাঙৰ ডাঙৰ ট্ৰাগ বোৰ আহে ন আৰু গাড়ী মানে দুখন গাড়ী ক্ৰচ হ'বলৈ বহু দিগদাৰ হয় এতিয়া ফৌৰলেন গলেতো বৃন্দাস টেনশ্যন নাই, আমাৰ কমিব মানে সেইটো
তাকে
এটা বেয়া মানে কি এইটো মানুহৰ মানে তোৰ সেইটো খিনি গুচি যাব বাৰী চাৰি মাটি চাটি গুচি যাব। কিন্তু হ'লেও আৰু পইচাখিনি পাব ন মানুহখিনি।
পাব
এতিয়াতোৰ বিপিয়া দোকান মানে নাইয়ে খটমে হৈ যাব।
তাকেহে।
চাইলে মানে তোৰ দুখন যাব এইফালৰ পা, দুখন আহিব সেইফালৰ পা।
অ
গোটেই ডুবাই বনহে পেলাবা আও।
তাকেহে
উম
ভালে হ'ব
ভালে মানে তো এতিয়া সেই এটাৰ কাৰণে আমাৰ কাৰণে ভয়ে বাট, কৰবালে গলি ৰাস্তাটো পাৰ হবলে ভয় লাগিব।
তাকে
ভোং ভাং ভোং ভাং আহিব গাড়ী
সেইটোৱে